নমস্কাৰ, আপুনি কি কৰি আছে এতিয়া?
অ', মই এতিয়া এনেই আছো বৰ্তমান একো কৰা নাই।
হয় আজৰি হৈ আছে ন ত' যিহেতু ত আপুনি আজৰি হৈছে মই এটা বিষয়ৰ ওপৰত আপোনাৰ লগত অলপ সময় আলোচনা কৰিব বিচাৰিছিলো। আপুনি বিষয়টো মই কৈ দিও আপোনাক অ', মই আপোনাক কথা পাতিব বিচাৰিছিলো ইণ্টাৰনেট বা মোবাইল সেৱা এনেকুৱা বিষয় বিলাকত ওপৰত আপুনি কথা পাতিব ইচ্ছুক নিকি?
অ হয় হয় মই ইচ্ছুক এনেকুৱা ধৰণৰ কথা পাতিব পালে মোৰো ভাল লাগে হয়টো আপোনাৰ পৰা মই নিশ্চয় ইয়াৰ বিষয়ে কিবা হলেও অকনমান এই জ্ঞান লাভ কৰিব পাৰিম। বা মই যিখিনি জানো আপোনাক জনাব পাৰিম।
হয় হয় নিশ্চয় আচলতে তেনেকুৱাই কথা আপুনি ধৰক মোৰ পৰা দু দুটা এটা জানিব পাৰিব বা মই নাজানিলে আপোনাৰ পৰা দুটা এটা জানিব পাৰিম ত' সেইকাৰণে মই এই উদ্দেশ্যটো ল'লো যে আপোনাৰ লগত এই বিষয়ে অলপমান কথা পাতো।
হয় হয় মই যিখিনি জানো আপোনাক নিশ্চয় জনাবলৈ চেষ্টা কৰিম।
হয়। মই আপোনাক টপিকটো ক'লোয়ে ইতিমধ্যে যে মোবাইল সেৱা বা ইণ্টাৰনেট সেৱা এইবিলাক চবতে অ' আপুনি যিহেতু বৰ্তমান সময়ত এজন অ ছোৱালীটো আপুনি কি ভাবে যে মোবাইল সেৱটো আমাৰ জীৱনত কিবা প্ৰভাৱ পেলাইছে নে
হয় হয় নিশ্চয় নিশ্চয় মোবাইল সেৱা বুলি ক'লেতো বৰ্তমান মোবাইলটো মানুহৰ জীৱনৰ এটা অপৰিহাৰ্য্য অংগ বুলিয়ে ক'ব পাৰি। কাৰণ মোবাইলটো নহ'লে আজিকালি মানে এনেকুৱা কোনো নাই যে মোবাইল নোহোৱা কোনোবা আছে। তেনেকুৱা নাই আচলতে মোবাইলটোৱে আমাক যথেষ্ট সহায় কৰে বুলি মই ভাবো আৰু বিশেষকৈ যোগ যোগাযোগৰ মাধ্যম হিচাপে মোবাইলটো ব্যৱহাৰ কৰা হয় তাৰ তাৰ ওপৰ উপৰিও মানে এই ধৰি লওক আগতে কেৱল যোগাযোগ কৰিব পাৰিছিলো এতিয়া মানে এনেকুৱা হৈছ যে আমি বহুত দূৰত আমাৰ সম্পৰ্কীয় এজন আছে তেখেতক আমি ভিডিঅ' কলৰ জৰিয়তে আমি মোবাইলেৰে চাই চাই কথা পাতিব পাৰো। তাৰ উপৰিও মানে আমি কিছুমান এই শিকিব পাৰো কিছুমান কথা হয়তো আজৰি ইণ্টাৰনেটত তাৰ উপৰিও আজৰি সময়ত আমি ইণ্টাৰনেটৰ জৰিয়তে আমি অ' আমি মনোৰঞ্জনো ল'ব পাৰো আৰু ধৰি লওক বহুত মানে এ কামত আহি যায় মানে ধৰি লওক আজিকালি বেংকতে যাব নলগা হৈছে মানে ঘৰত বহিয়ে আমি এ নেট বেংকিং কৰিব পাৰো ইন্টাৰনেটৰ জৰিয়তে গতিকে মই ভাবো আৰু যথেষ্ট মানে প্ৰয়োজনীয় মোবাইলটো আমাৰ
বৰ্তমান সময়ত হয় নিশ্চয়। এতিয়া মোবাইল ফোনৰ আপুনি যদি উপযোগিতা ক'ব যায় তেতিয়াহ'লে ক গোতেই দিনটো কথা পাতিলেও আমি শেষেই ন'হব। হয় হয়। ত' আপুনি যিটো ক'লে ম'বাইল ফোনৰ জৰিয়তে আমি ইণ্টাৰনেটৰ সেৱা ব্যৱহাৰ কৰো ইণ্টাৰনেটৰ জৰিয়তে আমি বিভিন্ন তথ্য তথ্য গ্ৰহণ কৰিব পাৰো ত' ইয়াত ইয়াত আহিল এটা শব্দ ইন্টাৰনেট তো' আপুনি কি ভাবে ইণ্টাৰনেটে আমাৰ মানে ইণ্টাৰনেট বুলিলে আচলতে কি বুজাই ইণ্টাৰনেট বস্তটো আপুনি জানে
হয় হয় হয় হয়। অ মই অকনমান জানো আৰু ইণ্টাৰনেটৰ বিষয়ে ইণ্টাৰনেটটো এনেকুৱা এটা বস্তু মানে গোটেই পৃথিৱীক মানে কম্পিউটাৰৰ লগত মোবাইলক মানে সংযোগ কৰি ৰাখিছে। এ যিটো মানে মোবাইলতে আমি গোটেই ক কম্পিউটাৰৰ গোটেই খিনি কাম আমি মোবাইলৰ যোগেদি কৰিব পাৰো এ সেইটো এটা ইন্টা ইণ্টাৰনেট বুলি কব পাৰো আমি কিছুমান তথ্য আদান প্ৰদান কৰিব পাৰো।
হয় আচলতে এইটো এটা ডিজিটেল সংযোগ হয় মানে বৃহৎ নেটৱাৰ্ক হয় গোটেইখিনি বস্তুক আমি এটা ঠাই এটা ঠাইত একেলগে মানে চাব পাৰো একে অ তেনেকুৱা এটা বস্তু ত' নিশ্চয় ঠিক ঠিকে আছে ভাল লাগিলে আপোনাৰ পৰা ইন্টাৰনেট আৰু মোবাইলৰ যিটো জাৰ্নি এই বিষয়টো জানি কিনে আপুনি মোবাইল ফোনৰ পৰা আমাৰ কিবা লাভ হৈছে বুলি ভাবে নে লোকচান হৈছে বুলি ভাবে
উম লাভ লোকচান বুলি কবলৈ গ'লে উম মই এইটো বৰ্তমান দুয়োটাই থকা বুলি ভাবো মানে সকলো বস্তুৰে মানে ভাল গুণ বা বেয়া গুণ থাকে সেই আমি ব্যৱহাৰৰ কেনেকে কৰিছো তাৰ ওপৰত নিৰ্ভৰ নিৰ্ভৰ কৰিব অ হয়।
নিৰ্ভৰশীল গতিকে আপুনি মোক অলপমান মোবাইল ফোনৰ পৰা কি কি লাভ হৈছে? লগতে মোবাইল ফোনৰ পৰা কি কি আমাৰ লোকচান হ'ব পাৰে বা কেনেকে মোবাইল ফোনটো আচলতে ব্যৱহাৰ কৰিব লাগে কেনেকে ব্যৱহাৰ কৰিব নালাগে এই বিষয়ে অলপমান জনাই দিয়কচোন।
হয় হয় মই নিশ্চয় আপোনাক জনাবৰ কাৰণে চেষ্টা কৰিম। অ মোবাইল ফোনটো আচলতে মই ক'লোৱে আপোনাৰ আগতে এবাৰ কৈছিলো যি যোগাযোগ এ যিটো মানে আমি ঘৰত থাকি আমি যিকোনো অকনমান সৰু কথা এটাই হওঁক আমি তৎক্ষণাৎ মানে আমি জনাব পাৰো ঘৰত হওক বা আমাৰ যিকোনো সম্পৰ্কীয় মানুহৰ লগত আমি যোগাযোগ কৰিব পাৰো। তাৰ উপৰিও মানে এটা হৈছে অনলাইন শিক্ষা মই কৈছিলো এই মাত্ৰ ইণ্টাৰনেটৰ যোগেদি যিটো আমি অ অনলাইন শিক্ষা আমি ঘৰত বহি বহিয়ে মানে অ বিভিন্ন ধৰণৰ কথাবোৰ শিকিব পাৰো বা বিভিন্ন ক্লাছ বা শ্ৰেণীও মানে সেই কৰা হৈছে অন্তৰ্ভুক্ত কৰা হৈছে মোবাইল ফোনৰ জৰিয়তে তাৰ ওপৰি মনোৰঞ্জন আমি মনোৰঞ্জনটো লওঁ সকলোৱে মোবাইল চাই তাৰপৰিও আমি কৈছিলে যে আমি ঘৰত বহি আমি টকা পইচা লেনদেন কৰিব পাৰো মোবাইল ফোনৰ জৰিয়তে। তাৰোপ আমি কিছুমান ব্যৱসায় আমি স্বাৱলম্বীও হ'ব পাৰো মোবাইল ফোনত ফোনটোৰ জৰিয়তে কাম কৰি। বহুতো এনেকুৱা ব্যৱসায় আছে জিতু মানে মোবাইলৰ দ্বাৰা কৰিম বহুত তেনেদৰে অ স্বাৱলম্বীও হৈ আছে ঘৰত বহিয়ে হয়, বিশেষকৈ মহিলাসকল সকলোৱে ঘৰত বহিয়ে স্বাৱলম্বী হৈ আছে মোবাইল ফোনৰ জৰিয়তে, ভাল গুণ বুলি কবলৈ বহুতে আছে ভাল গুম মানে শেষ কৰিব নোৱাৰো। তাৰ উপৰিও যদি তে আমি মোবাইল ফোনত যদি আমি আহ বেছি সময় দিওঁ মানে আমি ধৰি লওক আহ কি সময় বেছি দিয়াৰ ফলত আমাৰ এনেকুৱা হ'ব আমাৰ কিছুমান কাম ৰৈ যাব, আমি কামবোৰ এ এ পিছুৱাই যাব, কৰিবলগীয়া কাম আছে, আমি মোবাইলটো চাই থাকো তেতিয়াহ'লে আমাৰ এনেকুৱা হ'ব যে অ আমাৰ সেই কামখিনি ৰৈ যাব, উম তাৰ উপৰিও মানে এই বৰ বৰ্তমান সময়ত এনেকুৱা কিছুমান অপৰাধ আমি দেখা পাওঁ মোবাইল ফোনৰ জৰিয়তে এ যে কিছুমান ভুৱা তথ্য প্ৰচাৰ কৰে যাৰ কাৰণে মানে সমাজত বিভ্ৰান্তিৰ সৃষ্টি হয়। উম তাৰপিছত আৰু আৰু মানে কিছুমান ব্যক্তিগত আমাৰ তথ্য চুৰি হোৱা দেখা যায় যদি কিছুমানে মোবাইল ফোনটো ব্যয়ৱহাৰ কৰিব নাজানে কৰবাৰ পৰা কোনোবাই ফোন কৰি অ টি পি বিচাৰিলে তেনেদৰে লুটপাতো হয়, টকা পইচা লুটপাতো হৈ আছে। এ তাৰপৰা ল'ৰা-ছোৱালীক সৰু বাচ্ছা বিলাকৰ ক্ষেত্ৰতো যথেষ্ট টো মানে অসুবিধা তেওঁলোকে বুজি নাপায় বা এনেকুৱা এটা শক্তি সোমাই গৈছে তেওঁলোকৰ মানে মোবাইলটো এৰিব নোৱাৰে যাৰ কাৰণে বৃষ্টিশক্তি কমি গৈছে। আৰু আমাৰ ডাঙৰৰো এনেকুৱা হৈছে যদি বেছি সময় আমি মোবাইল চাই আমাৰ চকুৰ বিষ মূৰৰ বিষ হৈ যায়। গতিকে তেনেকুৱা মই ভাবোঁ বেয়া দিশো বহুতখিনি আছে বুলি ভাবোঁ মই মোবাইল ফোনত। যদি আমি ভালদৰে ব্যৱহাৰ কৰো কিন্তু ভাল গুণতটোহে বেছি আছে, আমি ল'ব যদি জানো আমি ভাল গুণটোও বেছি বেছিকৈয়ে আছে ভাল গুণটো
হয় হয় ঠিকেই আছে আপুনি ঠিকেই কলে মানে আপুনি যিটো কৈছে এইটো এক একদম গুৰুত্বপূৰ্ণ বিষয় কলে কিছুমান ধৰক ডাটা চুৰ ক'লে যি আমাৰ ক্ৰাইমৰ কথা ক'লে বৰ্তমান সময়ত অ মোবাইলটো আচলতে যিহেতু আমাৰ খুবেই প্ৰয়োজন হৈছে গতিকে আমি মোবাইল ফোন টো অপব্যৱহাৰ নকৰিলে ভাল ব্যৱহাৰ কৰিলে নিশ্চয় আৰু ভাল গুণেই পাম। ত এই ক্ষেত্ৰত আচলতে আমি সমাজে সচ সচেত তন হ'ব লাগে যাতে আমি হয়, মোবাইলটো ভালকে ব্যৱহাৰ কৰো বা আপুনি যেনেকৈ
কৰা আৰু শিশু বিলাকৰ প্ৰতি মানে শিশু বিলাকক মোবাইলৰ প্ৰতি দূৰত ৰাখিবৰ কাৰণে আমি যিমান পাৰো চেষ্টা কৰিব লাগে, তাৰ কাৰণে আমি মোবাইলে যেনেদৰে তেওঁলোকৰ মনত সোমাই গৈছে, আমি মাক দেউতাকে যদি তেওঁলোকৰ তেনেকে যিকোনো প্ৰকাৰে মনোৰঞ্জন দিব পাৰো তেতিয়া হ'লে নিশ্চয় তেওঁলোকৰ মোবাইলৰ পৰা দূৰত থাকিব বুলি মই ভাবো।
হয় হয়তো বহুত ভাল কথা ক'লে, যে আমি তেওঁলোকক মোবাইলৰ পৰা দূৰত ৰাখিছ যদি সেই মনত আমি নিজে দিওঁ নিশ্চয় তেওঁ হয় হয় হয় নিশ্চয় তেওঁলোকে মোবাইল ফনৰ পৰা দূৰত ৰাখিব, আৰু এইটো খুবেই প্ৰয়োজন হৈ উঠিছে কাৰণ সৰু ল'ৰা ছোৱালী আজিকালি ভাত খোৱালৈ খোৱ লৈ এনি টাইম খে তেওঁলোকৰ মোবাইল লাগে, মোবাইল লাগে, মোবাইল লাগে। ত তে ইমান মোবাইল চালে অ আ চ একদম সঁচা কথা যে এইটো আমাৰ চকুত প্ৰভাৱ পৰিবই, চকু নষ্ট হ'বই, ত' গতিকে এইটো আমি
আৰু মনোযোগ বোৰ তেওঁলোকৰ কমি যাব, যেতিয়া পঢ়াত মনোযোগ খোৱাত মনোযোগ এ কমি যাব যাৰ ফলত বিভিন্ন ধৰণৰ তেওঁলোকৰ বেমাৰে দেখা দিব পাৰে শৰীৰত অসুস্থ- ত হব পাৰে মানে মানুহৰ লগত সম্পৰ্কতো নোহোৱা হৈ যাব পাৰে। তেনেকুৱা মানে উম দেখা গোৱা গৈছে বৰ্তমান সময়ত।
হয়, আপুনি অঁ এটা কথা জানেনে আমি যি- টো মোবাইল ফোন মোবাইল ফোন বুলি কৈ আছো আমি মোবাইল ফোন বুলিয়ে কওঁ সকলোৱে। এই মোবাইল ফোন- টোট এটা আপোনাৰ অসমীয়া শব্দ আছে আপুনি এই অসমীয়া শব্দটো জানে নেকি মোবাইল ফোনৰ?
অঁ মই মোবাইল ফোনৰ অসমীয়া শব্দট- টো মই নাজানি, মই এতিয়া আপোনাৰ পৰাই জানিব বিচাৰো। ত- আঁ আপুনি জনাই দিলে মই নিশ্চয় সুখী হ'ম।
হয়, সাধাৰণতে এইটো আমি শব্দ ব্যৱহাৰ কৰা নাযায়, সেইকাৰণে বহুত- তেই নাজানে এইটো মানে স্বাভাৱিক, কাৰণ এইটো কথা মানে আমাৰ প্ৰয়োজন মানে তেনেকে- সকলোৱে মই ক'লে ধৰক বেলেগে বুজি নাপাব এইটো যে মোবাইল ফোন বুলি কৈছো। তাৰ অসমীয়াত- এইটো হল ভাম্য ভাগ যন্ত্ৰ। আমি ভাম্য ভাগ যন্ত্ৰটো আচলতে হয় হয়। ভাম্য ভাগ যন্ত্ৰ মানে মানে আমি যিটো মোবাইল ফোন বুলি কওঁ, সেইটো অসমীয়াত ভাম্য ভাগ যন্ত্ৰ বুলি কয়।
হয় হয়। মই আজিলৈ মানে হয়তো কেতিয়াবা শুনিছিলো যদিও মোৰ আ যিহেতু চৰ্চাত নাথাকে শব্দট- টো মোৰ মনত নাছিল, মই এটা আজি আপোনাৰ পৰা বহুত ভাল কথা জানিলো মোৰ- বহুত বেছি আজি মোৰ ভাল লাগিছে তাৰ মানে নজনা কথা এটা মই আজি আপোনাৰ পৰা জানিব পালো।
হয় সেইটোৱে। বা অঁ বাকী সে আপুনি মোবাইল ফোনটো আপুনি ইউজ কৰে ন। আপুনি ইণ্টাৰনেটো ইউজ কৰে, ত আপুনি কেনেকুৱা ক্ষেত্ৰত ইউজ- কৰে বৰ্তমান অলপ সংক্ষেপ্ত জনাই দিয়কচোন মোক।
হয় হয়, মই মোবাইল ফোনটো বিশেষকৈ মই যোগাযোগৰ মাধ্যম বা- তাৰ উপৰিও মই কিছুমান এ নজনা কথা শিকাৰ কাৰণে- বা কিছুমান মই মোবাইল ফোনত ধৰি লওক এ কিছুমান এ কাম কৰি আহি আছো আজিলৈ- যিটোৰ পৰা মই অলপ হলেও নিজে স্বাৱলম্বী হৈছো বা তেনেকুৱা উম তাৰ উপৰিও- অ' মোবাইল ফোনটো, মনোৰঞ্জনৰ মনোৰঞ্জন হিচাপেও ব্যৱহাৰ কৰা যায়। তেনেদৰে আমি মোবাইল ফোনটো ব্যৱহাৰ কৰি আহিছো আৰু সকলোৱে।
হয়, ঠিক আছে, ঠিক আছে ভালে লাগিল, আপুনি- এটা কথা নিশ্চয় শুনিছে এতিয়া আমি কৃত্ৰিম বুদ্ধিমত্তা- টোক কয় আৰ্টিয়েল, আৰ্টিফিচিয়েল ইণ্টেলিজেন আৰু এইটো আমি সংক্ষেপ্তে ক'ব গ'লে এ আই।
হয়, হয় হয়, কৃত্ৰিম বুদ্ধিমত্তাৰ কথা মই শুনিছো।
হয়, আপুনি এ আই ব্যৱহাৰ কৰেনে?
অঁ মই তেনেকৈ বৰ্তমানলৈ এ আই ব্যৱহাৰ কৰা নাই। অঁ তথাপিও শুনিছো এ আইৰ কথা এ আই কেনেদৰে মানে- অঁ, বহুত এ ডাঙৰ ডাঙৰ কাম কৰি আছে বৰ্তমান সময়ত। অঁ, মই শুনা পাইছো, কিন্তু মই ব্যৱহাৰ কৰা নাই তাৰ বিষয়ে ইমান। এঁ শিকা নাই মই ব্যৱহাৰটো।
হয়, বৰ্তমান সময়ত এনেকুৱা হৈ গৈছে এজন মানুহক যিটো কাম কৰিবলৈ আমাৰ এক- ঘন্টা লাগে, দুই ঘন্টা লাগে, তিনি ঘণ্টা লেকে- কিছুমান কাম, এ আই সেই কামটো আমাৰ এতিয়া এক মিনিট বা- আধা মিনিটতে কৰি দিয়ে এ আই ইমান সো- ইমান খিনি আমাৰ বৰ্তমান সুবিধা হৈ গৈছে, হয়। আপুনি এ আই যদিও, আপুনি কৰা নাই ব্যৱহাৰ কৰা নাই, তথাপিও আপুনি যিহেতু শুনিছে বুলি ক'লে ইয়াত। আপুনি, এ আইৰ বিষয়ে আপুনি কি জানে, মানে এ আই আমাৰ জীৱনত যেনেকে সহায় কৰি আছে, ইয়াৰ পৰা আমাৰ কিছুমান মানে অ অপব্যৱহাৰে আমাক ইয়াক অনিষ্ট কৰিব পাৰে নেকি?
অ', এ যদি এ আই আমি অ অপব্যৱহাৰ কৰো, তেতিয়া হ'লে ন নিশ্চয় ক্ষতি কৰিব, ইয়াৰ অ যেনেকে অ এ আইয়ে বহুত ভাল ভাল, কাম কম সময়ত কৰিব পাৰিছে। ঠিক তেনেদৰে বহুতন বেয়া কামো নিশ্চয় কৰিব পাৰিব, গতিকে, উম, যদি অপ পব্যৱহাৰ কৰো, সেইটো নিশ্চয় বেয়াই হ'ব, সেইটো সকলোৰে ক্ষেত্ৰত হয়। ইণ্টাৰনেটে হওক বা এ আইয়ে হওক, মানে যদি আমি আহ, অপব্যৱহাৰ কৰো, তাৰ নিশ্চয় বেয়া প্ৰভাৱ পৰিব সমাজত।
হয়, হয়, নি নিশ্চয় বৰ তমান সময়ত এ আই এনেকুৱা হৈ গৈছে, আপুনি মানে কিছুমান ধৰক, আপোনাৰ যদি ভুৱাটো থ প্ৰচাৰ কৰে, এ আই বনাই কিনে, আপুনি আচল কোনটো ন মানে নকল কোনটো আপুনি ধৰিব নোৱাৰা হৈ গৈছে, গতিকে তেনেকুৱা মানুহক, অ সমাজত মানে বিভ্ৰান্তিৰ সৃষ্টি কৰাই দিয়ে, গতিকে আমি এই তোক বস্তুক যদি আমি বেয়া ব্যৱহাৰ নকৰি মানে, সদ্ ব্যৱহাৰ কৰোঁ, আমাৰ বহুত মানে এইটো আমাৰ সহায় কৰিব, গতিকে এই বিষয়ত মানুহ বিলাক সচেতন হোৱা খুবেই প্ৰয়োজন হৈ গৈছে এতিয়া, হয়। ঠিক আছে আপোনা লগত কথা পাতি মোৰ খুবেই ভাল লাগিল, আপোনাৰ বহুূলীয়া সময় দিয়াৰ বাবে, আপোনাক খুবেই ধন্যবাদ। থাকিল।
ধন্যবাদ, আপোনাৰ পৰা মই আজি কিছুমান নজনা কথা জানিলো, অ', ভাল লাগিল মোৰো, বহুত বহুত। ধন্যবাদ আপোনাকো, ঠিক আছে।